অ আচ্ছা কি কৰি আছে এতিয়া আপুনি।
অ মইতো এনেই আছো বহি আছো আপুনি কি কৰি আছে।
ময়ো সেনেকুৱা আছোঁ মানে মোৰ নেটৱৰ্ক প্ৰব্লেম ন ঘৰৰ ফালে- ত মই মানে এইফালে পথাৰ চাইডত আহিছো আৰু মানে এনেকুৱা বা চবা আছে। বাছমান মানে আমাৰ গাঁৱৰ সেই সৰু ল'ৰাৰাকেইটা মানে এতে গেম খেলিব কাৰণে মানে চাং বনাই থৈছে আৰু ন? তাৰে বাঁহৰ তলত আৰু মানে ঠাণ্ডা লাগে আৰু থাকি কিনে ভাল লাগে। উ সেইয়াতো মানে গৰম বতৰ নাই এতিয়া মানে ইয়াতে আহি কেনে মানে আ গেম খেলি থাকো আৰু মানে আৰু এনে মবাইল চাই থাকে, ৰিলচ ই ইউটিউব আৰু এনে ফ্ৰী ফায়াৰ গেমিং কিব কিবি সেনেকুৱা আৰু ন। উম শুনি চানা আপুনি হেল্লো? হেল্ল'। শুনিছানে আপুনি? হেল্ল। হেল্ল'। হেল্ল'।
অ শুনিছো শুনিছো মাত শুনিলো। শুনা পাইছেনে আপুনি?
হেল্ল' শুনি আছেনে আপুনি?
শুনি আছো আপোনাৰ মাত-
অ মই মানে আপোনাৰ মাত
হয় হয় তেনেহ'লে মোৰ নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে ন- মানে মোৰ নেটৱৰ্কটো মানে ইয়াতে লাগে য'ত জেগাত আছো মই ইয়াতে ভালে লাগে। ত'ত তথাপি মানে কিবা এটা প্ৰব্লেম হৈ আছে চাগে মানে। মোৰ মবাইটো মানে শ্ল' মাৰি আছে চাগে তাৰ কাৰণে নেটটো ইমান টানাবা নোৱাৰে। সেনেকা হৈ গৈছে মানে।
অ একো নাই মানে মই এতিয়া আপোনাৰ লগত এটা কথা মানে আলোচনা কৰিব লৈছিলো। মান মানে অ সেইটো মানে খেতিৰ বিষয়ে আৰু ন। অ আপোনাৰ মানে ঘৰত এনে কি
অ হেল্ল'। হেল্ল' এতিয়া মোৰ নেটৱৰ্কৰ আকৌ
অ আপোনাৰ ঘৰত এনে কিবা খেতি কৰে নেকি? হেল্ল'। আপোনাৰ ঘৰত এনে কিবা খেতি চেতি কৰে নেকি? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনি আছা নে? হেল্ল'। হেল্ল'। হেল্ল'। আপোনাৰ মাতটো আহা নাই, আপোনাক শুনি পোৱা নাই মই আপোনাৰ মাতটো। হেল্ল'। আপুনি শুনি আছেনে মোৰ মাতটো? মই মানে আপোনাৰ মাততো শুনিব পোৱা নাই। মই শুনিব পৰা নাই মানে। হেল্ল'। আপুনি শুনি আছে নে? হেল্ল'। হেল্ল'।